হেল্ল'! হেল্ল'!
হেল্ল'।
শুনিছা? কি কৰিছা?
অঁ
এনেই আছো, তুমি? ময়ো এনেই আছোঁ। উম উম।
খালা।
উম খালো খালো। তোমালোকৰটো তোমালোকৰটো নিদিয়েই।
এ হয়নে? আমাক চাহ নিদিয়ে একেবাৰে ভাত দিব।
উম।
নিদিয়ে আমাক চাহ।
উম।
ত আমাৰ নটা, তাকে চাৰে সাতটাৰ পৰা চাৰে আঠটাৰ ভিতৰত দিয়ে।
অ অ। চাৰে সাতটা পৰা চাৰে আঠটা।
উম
উম।
হয়
তাকে এই পুখুৰীত মাছ ধৰিবলৈ অহা কথা আছিল আজি মানুহ।
অহ
সেইকাৰণে মানে সোনকালে উঠিলোঁ।
ওলাইছা।
উম স দ আ পছ ঘ হেল্ল
উম
টোপনি ধৰি গৈছে নেকি?
নহয়।
ছক খাই যোৱা নিচিনা কলা যে হেল্ল বুলি কলা। ফুইছা মই বোলো টোপনিয়ে ধৰিছে। ছে বা কোৱা?
তুমি উম তুমি মোৰ লগত ক'ত ক'ত ফুৰিবা কোৱা মই তেতিয়া অলপ প্লেনটো বনাই থম।
সেইবোৰ তুমি জানিবা তুমি কত ফুৰোৱা।
তোমাক মই প্ৰথম মই কৈছিলো যে,
লৰা
ত খাব হা হেল্ল
অ
তোমাক মই প্ৰথম কিবা খুৱাই লম হা। তাৰপিছত খুৱাই মেলি-
অ
উম হেৰিয়লে-
ক'লে?
এই নতুন পাৰ্কখনলৈকে অলপ যাম নেকি?
অঁ উজান বজাৰৰ।
অহ
উম, পাৰি এই ব্ৰহ্মপুত্ৰৰ ছাইডৰখন-
অঁ মই তালৈ গৈ পোৱা নাই তুমিহে গৈছা।
অ, নহ'লে জুবিন ক্ষেত্ৰলৈও যাম দেই পাৰিলে।
জুবিন ক্ষেত্ৰ তাৰপা দূৰ আছে অ।
অ হয়নি অঁ অঁ
তাৰপিছত তাৰপা আমি সেৰিয়লে- তাৰ পৰা আমি বালাজী মন্দিৰলৈ যাম অলপ সন্ধিয়া টাইমত। বালাজী মন্দিৰত মানে সন্ধিয়া টাইমত গৈ ভাল লাগে
অঁ আৰ্টি চাৰ্টি খিনি চাবলে।
উম আৰটিৰ চাউণ্ড টো শুনি বহুত ভাল লাগে।
অ অ। তাকে।
তুমি হেল্লো'?
উম।
তুমি বালাজী গৈ পাইছা জানো?
নাই পোৱা নাই বাৰু।
অ তেনে মোৰ লগতে ওলাবা।
উম।
হা!
হ'ব। তুমি যত নিয়া মইতো চিনি জানি নাপাওঁ ইমান ভালকে, মই এনেই যাও আৰু বাহিৰে - বাহিৰে কিবা কাম আছে যদি কৰো আৰু গুচি আহো, ক'তো ফুৰি মেলি পোৱা নাই? তেনেকে।
অহ।
তুমি এতিয়া তাত থকা মানুহ তুমি মন্দিৰ - চন্দিৰবিলাক গৈছা মিলিছা ক'বাত ক'ৰবাত ঘূৰিছা?
উম।
সেইকাৰণে গম পাই, গম পাবা আৰু।
অহ সেইটোৱে, নাই মই আগৰ পায় মই ইয়ালে নহা পায়েই।
অ, নহয় সেইটোৱেই তোমালোকৰ মাই মাহীহঁতৰ মন ঘৰ আছিল যে তাত, আমাৰ এতিয়া তেনেকুৱা কোনো নাই।
উম।
বিোকত তোমালোক ঘূৰিবলে পাইছা? আমি নাই পোৱা মোক এতিয়া তেজপুৰখনে মই ভালকে ঘূৰি পোৱা নাই আজিলৈকে?
এ তেজপুৰ মইও চিনি নাপাওঁ অ।
উম। হয় উ হয় নি?
মিছা কথানো কিনো কম, মইও তেজপুৰ মইও দেখা নাই?
উম উম। এতিয়া বাৰু বহুতখিনি তেজপুৰ চিনি পোৱা হলো।
উম।
উম এতিয়া মও ফুৰিবলৈ যাওঁ বুলি ক'লে তেজপুৰ লৈ যাব পাৰিম বাৰু মই ফুৰাবলে।
উম লৈ যাবা দিয়া।
উম। এই অগ্নিনাথ অগ্নিগড়।
উম।
তাৰপা তোমাৰ এইফালে তেজপুৰ, পদুম পুখুৰীটো
উম।
তেনেকে এনেকে জেগাবোৰ ঘূৰাব পাৰিম বাৰু চিনি পাওঁ।
উম।
উ উম, তোমাৰ এম নহ'বা এনেকে আমি লখিমপুৰ- চখিমপুৰৰ ফালেও কেতিয়াবা যাব পাৰি দেই?
অ আৰু চিনেমা চাবলে ন।
উম চিনেমা তিনেমা চাবলৈও।
তোমাৰ সেই ফালেও জেগা কিছুমান আছে নহয় ভাল ভাল চাব পৰা।
সেইটোৱে।
উম
তুমি মই যে গৈছিলোঁ নাৰায়ণপুৰ
অহ
এইটো মাধৱদেৱ কলাক্ষেত্ৰ, দেখিছা কি ধুনীয়াকে বনাই মেলি থৈছিলে।
উম, সেইটোৱে। আমাৰ চিনিয়ৰজনী যে
অ।
তাই বোলে ঘৰ সেইফালেই।
ঘৰ সেই ফালেই নেকি?
উম তাই মোক কৈছে ওৱাহ আহিছিলে যে ফোন কিয় নকৰিলা?
উম।
মই কৈছো, মই অকলে যোৱা নাছিলো নহয়।
অ।
অ, মই গমো নাপাও তাই ঘৰ সেইফালে বুলি মই লক্ষিমপুৰত বুলি ভাবি থাকো।
অ অ নাৰায়নপুৰ হৈ গল মানে চেণ্টাৰ কণ্টে। উম। তাকে। তোমালোকেও শাস্তি বৰ হয় দেই।
উম।
ৰাতি পঢ়িবলৈ নোকোৱা আকৌ ৰাতিপুৱা তোমাৰ
পুলকে কি কবা হয় আৰু।
উম উম।
তোমাৰ
হা
তোমালোকৰ পৰিয়ালৰ মানুহ এইফালে লখিমপুৰ- চখিমপুৰ চাইডে নাই ন?
আছে।
ক'ত আছে?
লখিমপুৰৰ কোন জেগা মই চিনি নাপাওঁ?
অঁ।
আমাৰ দেউতা, আমাৰ আইতাৰ
অ
এ ভনীয়েকৰ ঘৰ আছিলে, দেউতাৰ, মাকৰ, ভনীয়েকৰ ঘৰ।
অ অ অ অ।
তুমি দেউতা মাহিয়েকৰ ঘৰৰ
অঁ। তাকে।
আগতে আমাৰ গৈ থকা হয়। এতিয়াও কিবা পাতিলে মেলিলে মা হত যায়।
উম
অ তেনেকে, মই যোৱা নাহাটো
ত অ।
আ!
অ অ বুলি কৈছো।
চু, তাৰ মানে কিন্তুলন আগতে আমাৰ ভালে বহুত ভাল আছিলে হা।
উম।
তাৰপিছত মানে সিহঁতৰ যোনজনী বাজনী
হুম।
এনেই বহুত মিথিয় ছোৱালী আছিলে হা আগৰ পৰাই।
মিছৰ ছোৱালী?
উম, কিন্তু কিয় জানো একদম লাষ্টৰ সময় প্ৰথম ডেকা থাকোতে কালৈ পলাই চলাই যোৱা নাই হা!
অ।
যেতিয়া বেছি ডাঙৰ হৈছে
অহ।
তেতিয়া ল'ৰাটোলৈ পলাই গুচি গৈছে। সেইকাৰণে দেউতাকহঁতে পুতেকতোক বেয়া পালে। তাইক বহুত মৰম কৰিছিলে।
অ।
এতিয়াও তালৈ যোৱা হয় সিহঁতৰ বাজনীৰ জীয়েকজনী ইমান ধুনীয়া বুলি কৈছে নহয় এতিয়া। গৈছিলো যনা আগতে দেখিছা নেকি ফটো?
মোক পাহৰিলো মই দেখিছো যদিও মই মানে এইজনী সেইজনী চাগে বুলি নাজানো আৰু।
বৰ ধুনীয়াকে ছোৱালী এজনী আছিলে।
তাকে।
বাকী?
তোমালোকৰ ওলাবলৈ হ'বই এতিয়া কলেজলৈ আৰু। বেছি টাইম নাই আৰু। মানে গা চা ধুই মেলি যোৱালে যোৱালে।
উম। হ'ব দিয়া।
উম হুম।